হয় নমস্কাৰ। হয়, আপুনি অঁ বিজি আছে নেকি? হয়। ময়ো বৰ্তমান ফ্ৰী আছো বাৰু, চ' আপোনাৰ লগত মানে তাৰ মানে আমি খুব মানে গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিব বিচাৰিছিলো। মানে আমি ভ্ৰমণ কৰিলে কিছুমান আমি ট্ৰেফিকৰ মানে নিয়ম কানুনবিলাক মানে মানে ধৰক আমাৰ গুৱাহাটীত হওক বা আপোনাৰ নৰ্থ ইষ্টৰ বেলেগ - বেলেগ ৰাজ্যত হওক সেনেকুৱা ধৰণৰ দেখো মানে চ' তাৰে ওপতে আলোচনা কৰিব বিচাৰিছিলো আৰু আমাৰ অসমৰ ট্ৰেফিক হোলটো কেনেকুৱা পাইছে? আপোনাক মানে মই এটা কোৱেচন সুধিব বিচাৰো ধৰক গুৱাহাটীত আপুনি কেনেকুৱা ট্ৰেফিক ৰোলচ পাইছে বা গাঁওবিলাকত কেনেকুৱা পাইছে বা আমাৰ নৰ্থ ইষ্টৰ বেলেগবিলাক ৰাজ্যত কেনেকুৱা পাইছে আপোনাৰ মানে ব্যক্তিগত অভিজ্ঞতাৰ পৰা মানে আপোনাক মানে আপুনি মানে ক'লে অলপ মানে মই জানিব পাৰিম আৰু
হয় হয় ব্যক্তিগত অভিজ্ঞতা বুলি ক'লে ট্ৰেফিক ৰোল হিচাপে ট্ৰেফিক ৰোলটো সকলোবিলাক ঠিকেই আছে কিন্তু ট্ৰেফিক ৰুল বিলাক আমাৰ সাধাৰণ জনতাই আচলতে মানাটো কম দেখিবলৈ পোৱা যায় এতিয়াও কিছু কিছু ক্ষেত্ৰত এই যে ট্ৰেফিক জাম যে হয় সেইটো আচলতে আমাৰে কিছুমান ভুল থাকে আৰু কিছু কিছু ক্ষেত্ৰত প্ৰশাসন বিষয়াৰো ভুল থাকে চাব যেতিয়া যদি কোনোবা মন্ত্ৰীৰ বিষয়া সেই ৰাস্তাৰে যাব ল ওলাই তেতিয়া সেই ট্ৰফিক সেই ৰুটটো বন্ধ কৰি দিয়া হয় আৰু ফলত বহুত ধৰণ অসুবিধা সমস্যা দেখিবলৈ পোৱা যায় এনে এনেকুৱা ৰাস্তা এটা বন্ধ কৰি দিয়া লগে লগে বহুত ডাঙৰ এটা জাম ট্ৰেফিক জামৰ সৃষ্টি হৈ যায় আৰু তাতে তাত কিছুমান এম্বুলেন্ঞ্চ বা এনেকুৱা জৰুৰীকালীন অ', গাড়ী থাকিলেও ইয়াৰ তেওঁ সেইবিলাক পাৰ হ'বৰ কাৰণে বহুত অসুবিধা দেখিবলৈ পোৱা যায় আৰু!
হয়, হয়। মই মানে মোৰ ব্যক্তিগত এক্স ম ক ম আ ট্ৰেফিক, যিবিলাক মানে ট্ৰেফিক ৰুলচবিলাক- ৰুলচবিলাক মানে বনোৱাজনে ঠিকেই বনাইছে। কিন্তু তেওঁলোকে পালিকা বিলাকে মানে ভালদৰে পালন কৰা নাই বুলি মই ভাবো কাৰণ কিহৰ কাৰণে আমাৰ মানুহবিলাক এতিয়া আমি ম ভংগ কৰো ম ম এ টো খুবেই ভাল লাগিছে আৰু মই শেহতীয়া ভ্ৰমণসূচীত মানে যিখিনি মানে দেখিছোঁ, সেইখিনি মানে আপোনাৰ মই বাৰে-বাৰে মই প্ৰত্যেকজন মানুহকে কওঁ, যে মিজোৰাম ৰাজ্য এখন খুৱ-খুৱেই সৰু-সৰু ৰাজ্য আমাৰ নৰ্থ ইষ্টৰ, উত্তৰ পূৰ্বাঞ্চলৰ। চ' সেই ৰাজ্যখনত আপোনাৰ ট্ৰেফিকত মানে এনেকুৱা ধৰণৰ এটা ডিচিপ্লিন আছে নহয় আপোনাৰ আপুনি গৈছে যদি বা আপুনি বেলেগৰ পৰা হয়তো শুনিছে নিশ্চয় মানে তাতে আপোনাক এখন বাইকো মানে এখন বাইকতটো দূৰৰে কথা এখন মানে গাড়ীও মানে আপোনাৰ ৰাস্তাত যদি আপোনাৰ অ', মানে মাজত যদি ডিভাইডাৰ নাথাকিলেও মানে বগা আঁচডাল যদি আছে নহয়, আঁচডাল মানে ক্ৰচ কৰি পেলাই মানে সেইটো পাৰে গাড়ীখন কেতিয়াও পাৰ নকৰে
হয় হয় হয়
ছ সেইটো মোৰ খুবেই ভাল লাগিছে মানে ছ সেনেকুৱা ধৰণৰ আহ হয় চ' তাৰপিছত আপোনাৰ আৰু সিহঁতে মানে ধৰক য'ত লাইট জ্বলিছে লাইট জ্বলিলে সিহঁতে বঢ়িয়াকে ৰখি ৰাখি দিয়ে আৰু এটা বস্তু মোৰ ভাল লাগিছে কি গোটেই নৰ্থ ইষ্টখনৰ উত্তৰ পূৰ্বাঞ্চলৰ মানে কোনো এখন ৰাজ্যতে মানে হৰ্ণ নবজায় যি টি বিলাকত হওক বা গাঁও অঞ্চলত হওক হৰ্ণ নবজায় কিন্তু আমাৰ অকল একমাত্ৰ আমাৰ অসমখনতে হৰ্ণ বজাই মানে গাড়ী বিলাক
হয় হয় অকনমান ট্ৰাফিক জাম হলে এনেকুৱা হৰণ মাৰে যেন হৰণ বাজালে ট্ৰেফিক জামটো চাব সেনেকুৱা যেন অনুভৱ কৰা হয়
মই মানে মেঘালয়ো ৰাখিছোঁ হেৰিটো মিজোমতো ৰাখিছো নালেণ্ডত ফটো দেখিছোঁএনেকে, চ হৰন-চৰন নবজাই গাড়ী বিলাকে লাগিলে ৰখি থাকিব লাইনতে।
হয়
সেইটো এটা মানে ডিচিপ্লিন মানে খুব ভাল লাগিছে আৰু সেইটো এটা এনেকুৱা ধৰণৰ ডিচিপ্লিন মানে আমাৰ নৰ্থ ইষ্ট ত একেইখন ৰাজ্যৰ দৰে মানে বেলেগ কতো মানে দেখা হয়তো নাপাম চাগে
হয় হয় আমাৰ হয় সেইটো দেখিবলৈ পোৱা নাযায় আমাৰ অসমত।
এই নৰ্থ ইষ্ট। ত্তৰ আমি উত্তৰ পূৰ্বাঞ্চলৰ এইকেইখন ৰাজ্যক লৈ আমি গৌৰৱান্বিত এইটোক লৈ, কিন্তু আমাৰ অসম- সকলো যদি এনেকুৱা ধৰণৰ হল হয় আগবঢ়া হল হয় ভাল লাগিল হয়।
হয় সেইখিনি ক্ষেত্ৰত বহুতখিনিয়ে ভাল হ'ল হয়।
এটো আমাৰ অসমৰ মানুহবিলাকেই অলপ হেৰি ন, আপোনাৰ নিয়ম- কানুনবিলাক যেন অলপ হেৰি হয় মানে বহুত মানে শিক্ষাৰ হাৰটো বহুত- কম আছে বুলি ভাবোঁ, মই অসমত।
হয় কিছু ক্ষেত্ৰতো চাবাই সেনে ভাব ভাবিবলৈ হয় সেনেকুৱাই হয়। সকলোৱে যদি আহে- ৰাস্তা বিলাক সেনেকে বন্ধ কৰি ৰাখে তেনেহ'লে এজনৰ অসুবিধা নহয়- সকলো অসম বহুত মানুহৰ অসুবিধা হয়।
হয় হয় আৰু আপোনাৰ এটা বস্তু আপুনি দেখিছে চাগে আমাৰ- অসমত মানে ফুটপাথবিলাকত যিবিলাক মানে পথ পথবিলাকত আপোনাৰ- পদপথ বিলাকত মানে দোকান থাকে। কিন্তু- বাহিৰৰ ৰাজ্যবিলাকত কিন্তু পদপথত দোকান নাথাকে বাহিৰৰ ৰাজ্য- মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য বিাকৰ কথা কৈছো মই, বাহিৰ ৰাজ্যবিলাক- কত টো মই বৰ বিশেষ গোটেই ৰাজ্যত ফুৰা নাই। চ' ঘূৰিলে নিশ্চয় মই সেইখিনিৰ অভিজ্ঞতাৰ ফালৰ পৰা মই হয়তো ক'ব পাৰিলোঁ হয় সেইবিলাকত- অ', এখন ৰাজ্যত আছে দেখোন এনেকুৱা বুলি, কিন্তু মই উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যবিলাকৰে কথা- কৈছোঁ আৰু, হয় আৰু এনেকুৱা- মানে ডিচিপ্লিন নহয় সিহঁতৰ মানে- মই কলৰ বাকলি এটা খাই পেলাই পেলাবলৈও মানে সিহঁতক মানে চিন্তা কৰিব লাগে ক'ত- পেলাম ক'ত থ'ম বুলি পেলাই এনেকুৱা ধৰণৰ ভাল লাগিছে এইবিলাক দেখি আৰু- সিহঁতে মানে ডিচিপ্লিন আছে এই ডিচিপ্লিন বিলাক থাকিলে ভাল লাগে। আৰু আপোনাৰ অ আমাৰ অসমৰ মানুহ বিলাক- সেই যদি অসমৰ মানুহবিলাকো যদি সজাগ হয় এইটোৰ ক্ষেত্ৰত। চ' আমিও খুব মানে গৌৰৱ কৰিব পাৰিম আৰু এইটোক। লৈ পেলাই যে হয় আমিও এনেকৈ ডিচিপ্লিন এটা মেইনটেইন কৰোঁ। লগতে চাফ চিকুণতো বৰ্জ্য ৰাখোঁ। হ সেনেকুৱা ধৰণৰ এটা ভাল এটা বাৰ্তা এটা যদি প্ৰেৰণ কৰিব পৰা যায় ভাল লাগে।
হয় হয় হয়। আচলতে আমাৰ অসমৰ মানুহ বিলাকে নিজে নিজৰ- পথবিলাক নষ্ট কৰে য'তে ত'তে আপোনাৰ গুটখা খাই পিট পেলাব। খুব সেনেকুৱা পেলাব তাৰ পিছত নলা নৰ্দ- দমাবিলাক প্লাষ্টিক জাৱৰেৰে ভৰ, ভৰপূৰ কৰিব। ফলত- বান কৃত্ৰিম বানপানীৰ সৃষ্টি হয় সেনেকুৱা সমস্যা দেখিবলৈ পোৱা যায়।
এনেকৈ এটা বোধয়ে আপুনি খবৰ পাইছেই। যে গুৱাহাটী মহানগৰীত আপোনাৰ বান পৰিস্থিতি আপোনাৰ বহুত বেয়া হৈছে। চ' এইবিলাক যদি হয় এনেকে চ' আপোনাৰ- মানে মানুহবিলাকৰ হেৰিৰ কাৰণে হৈছে এইটো বানটো বুলি ভাবোঁ- কাৰণ কিহৰ কাৰণে আমি মানুহবিলাকে খাই লৈ য'তে ত'তে বস্তুবিলাক পেলাওঁ। চ' তাৰ ফলত মানে যিটো মানে হেৰি থাকে আপোনাৰ ড্ৰেইনৰ যিটো ফুটা থাকে ফুতাত আপোনাৰ- পলিথিন বা হেৰি জমা হৈ দিয়াৰ লগে লগে পানীটো বেছি জ্বৰকৈ যাব নোৱাৰা হৈছে ফ্ল'টো।
হয়' হয়' হয়'।
যাৰ ফলত মানে বানপানীৰ সৃষ্টি হয়।
হয়।
চ' আমি পাহাৰে ভৈয়ামে চবতে আমি ঘৰ বনাই থৈ দিছোঁ ইহঁতে গুৱাহাটীত অ। সেইবিলাকৰ কাৰণেও বানপানীৰ সমস্যা এটা আহি পৰিছে, আৰু গুৱাহাটীত আপোনাৰ মানে এনেকুৱা ধৰণৰ হৈছে। ছে এনেকুৱা এটা মানে গলি বুলিয়ে ক'লো মই এনেকুৱা এটা গলি নাই ৰাস্তা নাই যত মানে। মানুহ নাই এনেকুৱা ধৰণৰ হৈছে মানে হয়।
য'তে ত'তে মানুহে ঘৰবিলাক বনাই সেনেকুৱে আচলতে বহুত। সমস্যাৰ সৃষ্টি হয়, কিন্তু
নলাৰ ওপৰতো বনাই থৈ দিছে নলাত যদি যাব লাগে পানী নলাত গৈছে মানুহৰ ঘৰ। এনেকুৱা ধৰণৰ, সেইবিলাকত আপোনাৰ অডিচিপ্লিন নহয় কি হ'ব আৰু। সেইটোৱেই আৰু চ' আমিও চাফ চিকুণতা নাই আমিও। সেইখনক লৈও বা আমাৰ সমগ্ৰ যিহেতু গুৱাহাটীখনক মানে বাৰে বাৰে গুৱাহাটী গুৱাহাটী কৈ আছো মই। চ' গুৱাহাটী মানে আমাৰ যিহেতু অসম খনেৰে মানে ৰা। ধানীখন গুৱাহাটীতে আছে সেইকাৰণে গুৱাহীখনকে লৈ কোৱা যায় প্ৰতেকে নিজ নিজ। জৰ কেপিটেলখনক নিজৰ হেৰিক। আপোনাৰ ৰাজধানীখনক অলপ চাফ চিকুণ বা। পৰিষ্কাৰ পৰিচ্ছন্নাটা হৈ থাকিলে ভাল লাগে। লগতে আইন কানুন বিলাক যেন সঠিকভাৱে প্ৰচ প্ৰচলিত হৈ চলি থাকে ভাল লাগে আৰু হো।
হয় হয় হয় সেবিলাক সেনেকে ভাল হলে আমাৰ নিজৰে ক'বলৈ গৌৰৱ অনুভৱ কৰিব পাৰিম যে আমি অমুকত অসমত থাকো বুলি। কিন্তু এতিয়া চাবলৈ গ'লে এনেক। কে কিছুমান এইবিলাক দুৰ্দৰ্শা দেখিলে কিন্তু লাজেই লাগে চাবলৈ গ'লে।
হয় লাজেই লাগে আমি বেলেগৰ আগত কব নোৱাৰো যে এনেকে আমাৰ অসমত এনেকুৱা। সৰু লৰা ছোৱালীলৈ বুলি পেলে আমি মানে ভালতো আমি ক'ব নোৱাৰো কিন্তু বেয়াটোও ক'ব নোৱাৰো বেয়াও নাই দিয়ক। চোন কিন্তু আমি বেয়া আমি মানুহ বিলাকে কৰো আমি। কিন্তু বেয়া তেনেকুৱা নাই কিন্তু আমি একদম ভাল বুলিও ক'ব নোৱাৰো আমি বেয়াও নহয় যদিও ভালো নহয় এনেকুৱা। মানে কিছুমান আমাৰ নিয়ম কানুন হয় তাকে আমি হয় বহুত আছে বহুত আছে সম্পদ হয়। শেহতীয়াকৈ আপোনাৰ নাগালেণ্ডত নাগালেণ্ড আৰু আমাৰ অসমৰ যিখিনি বৰ্ডাৰ আছে। আপোনাৰ ধৰক সীমামূৰীয়া অঞ্চল আছে সেইবিলাকত আপোনাৰ খাৰুৱাত। তেলৰ সন্ধান পোৱা বুলি গম পোৱা গৈছে। অঁ যদি এইবিলাক যদি পোৱা যায় তেনেহ'লে অসমখন।
হয় হয় যাব নিশ্চয় যাব।
হয় ত এনেকে আমি মানে বাতৰি কাকত। তে ধৰক বা বাতৰিবলাকত আমি পোৱা খবৰ আৰু এইবিলাক। বৰ বিশেষ সত্য সত্যতা আমিও নাজানো। এইটোৰ ওপৰত হয়, আপোনাৰ এই কি বুলি কয় আপোনাৰ এইটো। এই গোলাঘাট জিলাৰ আপোনাৰ আহ সৰু পথাৰ অঞ্চলত পোৱা বুলি কেনে এনেকে গম পাইছিলো মানে।
হয় হয় হ'ব পাৰে হয়
হয় গোলাঘাট জিলাৰ সৰুপথাৰ অঞ্চল আৰু নাগালেণ্ডৰ এনেকে। মানে দাঁতি কাষৰীয়া অঞ্চল যিহেতু মানে দুখন ৰাজ্যৰে মানে অলপ হেৰি হৈ আছে। আ আলোচনা হৈছে শান্তি চুক্তিও হৈছে এনেকৈ। চ' এইবিলাক যদি হয় ভালে লাগে, এনেকে শান্তি চুক্তি হোৱাৰ কথা শুনিলে বা। শান্তি বাৰ্তা এটা আহিলে। ভাল লাগে সেইবিলাক অঁ, উম উম। মুঠতে ট্ৰেফিক বিলাক মানে আপোনাৰ বহুত মানে চেঞ্জেছ কৰিব লগা আছে আমাৰ মানুহবিলাকৰ ওপৰত মানে অলপ ৰেষ্ট্ৰিক্যন আনি দিলে ভাল হ'ব চাগে মই ভাবোঁ। এ ধৰক আপোনাৰ
হয় আমি চবে যদি নিজৰ দায়িত্ব বুলি যেনেকে নিজৰ ঘৰখন অ' চাফ চিকুণ কৰি ৰাখে দায়িত্ব বুলি ধুনীয়াকে- নিয়মত ৰাখে তেনেকে যদি গোটেই অসম খনে ৰাখিব বিচাৰে মানে গোটেই ৰাস্তা বিলাকৰ যদি ধুনীয়াকে চাপ চিকুন কৰি ৰাখিব বিচাৰে সেই পাৰে কিন্তু আৰু সেনেকুৱা কৰিলে কিন্ত অতমেটিক্লি আপোনাৰ অসমখন ভাল হৈ যাব চাফা হৈ যাব বহুত সমস্যা হৈ যাব।
হয়, যদি প্ৰশাসনে যদি আপোনাৰ সেইটো যদি মানে পূৰা কাঢ়াকৈ যদি মানে হেৰি কৰে ষ্ট্ৰিক্টলি যদি আপোনাৰ টো হেৰি কৰে এ দায়িত্ব সহকাৰে যদি আপোনাৰ মানে চলাই নিয়ে, তেতিয়াহ'লে আমাৰ সাধাৰণ মানুহখিনিও মানে এইটো মানে পালন কৰি যাব আৰু সুচাৰুৰূপে। মই ভাবোঁ আৰু ছ' সেইটোৱে আৰু। আৰু আমাৰ হয়। হ'বও লাগে, হ'ব লাগে হেলমেতটো বাধ্যতামূলক যিহেতু হয়েই প্ৰত্যেকজন মানুহৰ ক্ষেত্ৰত। কিন্তু বহুত জেগাত মানে আপোনাৰ হেলমেটটো নিপিন্ধিবে আকৌ। চব যিটো মানে পিছৰ-পিছৰ পিছত উঠাজন পিছৰ উঠাজনেতো বহুতত নিপিন্ধে হেলমেট। তাৰপিছত তেওঁও যে পিন্ধিব লাগে সেইটোতো নিয়মত আছে বহুতে নিপিন্ধে।
হয় হয়, আচলতে কিছুমানে ভাবে যে চালানটো বাচাবৰ কাৰণেহে হেলমেট- পিন্ধে বা সেইটো আচলতে নহয় নিজৰ মূৰটো বচাব হয়। নিজৰ জীৱনটো বচাবৰ কাৰণেহে হেলমেট।
তই, মই যিমান দূৰ গম পাওঁ মানে হেলমেটটো আপোনাৰ মানে মূৰত আঘাত নহোৱাৰ কাৰণে আৰু মূৰত আঘাত হ'লে মানুহ এজন মানে হয়তো পগলা হ'ব পাৰে নহয়- তেওঁ আপোনাৰ মৰি যাব পাৰে কিন্তু হেলমেটটো থাকিলে আৰু মানে সেইখিনি নাইনটি ফাইভ পাৰচেণ্ট মানে আপোনাৰ ক'ভাৰ কৰে আৰু মানে।
ছেভ কৰে হয় হয়, আমাৰ মূৰটো হ'ল আমাৰ কম্পিউটাৰৰ চিপিউৰ নিচিনা। গতিকে- মোৰতো বচাব লাগিবই এনেকুৱা আৰু।
সেইটোৱে আৰু আমি আজিৰ চেচনটো ইমানতে সামৰো নেকি মাৰি মাৰোঁ নেকি।
হয় হয়, আপোনাৰ লগত কথা পাতি ভাল লাগিলে বাৰু। হয় হয়, মোৰো ভাল লাগিছে ঠিক আছে, হয় হয় ধন্যবাদ থেংক ইউ।